হেল্ল।
হেল্ল।
হেল্ল।
হেল্ল।
হেল্ল।
হেল্ল।
উম, হয় মোক এই ছোৱালীজনীয়ে মাতিলে ৰবা মই যাব লগা হল।
আচ্ছা আচ্ছা আচ্ছা এতিয়া কি কৰিছে হয়।
শুনা পাই মই বহি আছো তুমি কি কৰিছা?
অহ মই যে বৰ্তমান অকমান ওপৰলৈ আহিছিলো পায়, বহুত গৰম যে ৰুমটো কাৰেণ্টটো গুচি গল।
অহ।
হয়।
খোৱা বোৱা কৰিলা?
খোৱা বোৱা যে মই হেৰি পাই অকণমান ওলাই গৈছিলো। আজি মানে দিনত একেবাৰে খাবলৈ মন নগলে ন ওলাই গৈছিলো বাহিৰতে গৈ কিবা এটা সৰুকে খাই আহিলো ৰুটি।
উপায় নাই বুজিছে তেনেকে চলিব লে
দৈ খাবা দৈ?
অ', ভয় দৈটো বিচাৰিছিলো কিন্তু দৈটো যে পাবলে বাল নাই চ তাইটো বন্ধ হৈ আছে জানে?
উম। লাকি তোমাৰ পৰীক্ষা পালেহি নহয়।
পৰীক্ষা পালেহি তাই।
তোমাৰ ইমান ভাল হ'ব ভাল হব তোমাৰ ইকনমিক্স নহয় জানো চাবজেক্ট?
হয় সময় অৰ্থনীতি হয়।
পেপাৰ কি আছে প্ৰথম দিনা?
প্ৰথমখনো ভাৰতীয় অৰ্থনীতি।
অ।
হয়।
কিমান হৈছেগে আয়োজন?
অ, ' চলি আছে পাই ইমান গৰম ন ইমান গৰমত কষ্ট কৰিম মা মই কি কম আপোনাক।
উপায় নাই আৰু দিয়া। এইকণ সময়ে কষ্ট কৰিলে পিছলৈ ফল পাবা
সেইটো হয় হয় গৰমত যে পৰীক্ষা দিব একদম নোৱাৰি দেই বহুত কষ্টহয়।
মা দেউতা ঠিকে আছে নহয়?
অহ, আছে দেই। পাৰে ঠিকে আছে অ', ৰ'বচোন দে এক ছেকেণ্ড।
হা?
অ', মাধুৰা। অ', সুভাষ দা। হয়, মোৰ হেল্ল'।
অ', কোৱা।
মোৰ মানে বান্ধৱী এগৰাকী আহিছিলে তাৰ পা মই তাইক কলো দুই মিনিট বহক মই অকমান অকমান ব্যস্ত হৈ আছো
ঠিকে আছে
হয় বাকী কওকচোন আৰু আপোনাৰ লৰা ছোৱালী খবৰ কি কৰিছা আপোনাৰ লৰা ছোৱালী কেজন
লোজা
আচ্ছা আচ্ছা ল'ৰা এটা ছোৱালী এজনী ন কি কৰি আছে ল'ৰা এটা ছোৱালীজনী
লৰাটো গুৱাহাটীত ছোৱালীজনী আছে ঘৰতে
হয় হয়
বা দে
ঠিক আছে বাৰু